অ কি কৰি আছা?
এয়া আছো দিয়া এ চাহ পানী খাই উঠিছো
অ
অ তুমি কি কৰি আছা?
মই এয়া ভাত-পানী খালোঁ খাই কাপোৰত বহিছিলো গৈ আও
অ অ সোনকালে ভাত খালা মানে?
অ আমিনো সোনকালে ভাত খাওঁ আঠটাতে আঠটা, কেতিয়াবা চাৰে আঠটা বাজে
অ আমাৰ দেৰি হয় যে অ চাহ খালোঁ খাই লৈ পেলাই বহি আছোঁ বহি পেলাই এই এই মধুৰী আম কাটি পেলাই খাই আছো।
অ অ ফল-মূল খাব লাগে হয় অ অ
সেইকাৰণে এ চাহ খালোঁ খাই পেলাই বোলো ভাত অলপ দেৰিকে খাম
অ অ
এয়া হেৰি মধুৰী আমকে কাটি পেলাই সিহঁতকো দিছো এ তাকে বোলো কাটি পেলাই খাওঁ উম মধুৰী আমতোয়ে আমাক দিয়াচোন বহুত হেৰি কৰে ন ইমান ফল হিচাপত দিয়াচোন বহুত গুণ আছে মধুৰী আমত। উম মধুৰীআমটো বুলিয়ে নহয় পাতটোতো মানে ইয়াৰ, অ বহুত মানে গুণ আমাৰ দেহ টো উপকাৰ কৰা বহুত হেৰি আছে ন মধুৰীআমটো। পাতটোৱেটো কিমান উপকাৰ কৰে দিয়াচোন ন? এতিয়া পাত টো কথাটো কৈছোঁ যদি পাতটো আমি পিচি পেলাই সদায় মানে ৰসটো খাওঁ পেটৰ কাৰণে ভাল ন, আৰু যদি কেঁচা পাত পাতটো হেনো ৰাতিপুৱানো খালি পেটত খাব লাগে। তিনটা বা দুটা চোবাই মানে খালে একো অপকাৰ নকৰে বুলি কৈছে।
হয় হয় অ।
এনে মই ধৰা জানো বা ডায়েৰিয়া হ'লে বা পাইখানা এনেকুৱা কলেৰীয়া অ। হ'লে পাতটো ৰস পিছি খাব লাগে বুলি। কিন্তু আমি আচলতে ইমান এইবিলাক ঘৰুৱা বস্তুবিলাক ব্যয়ৱহাৰ নকৰোঁ কাৰণেহে।
হয় হয় অ।
কিন্তু চাবলৈ গ'লে এতিয়া মধুৰীআমৰ মানে পাতটোত বহুত হেৰি আছে। ভিটামিন আছে, ফলটোত যেনেকে ভিটামিন আছে উম। পাতটোতো মানে বহুত ভিটামিন আছে।
অ সেয়া খালে পিচি পেলে নিমখ বা চেনি দি খালে ভাল হয়।
অ আকৌ হৃদ ৰোগৰ কাৰণেও ভাল বুলি কৈছে উম। পাতটো যদি এনেকে পিচি পেলাই খায় উম হ্ৰদ ৰোগৰ কাৰণেও বহুত ভাল বুলি কৈছে, বহুত বেমাৰৰ কাৰণে কিন্তু এই ম ৰ পাতটো উপকাৰী। আমি এতিয়া নাজানো কাৰণে বা ইমান আমি নাচাওঁ ন ঘপকে ডক্তৰৰ ঔষধ খাই পেলাওঁ।
অ।
এ আমাৰ ঘৰৰ ওচৰতে থকা, ঘৰতে থকা এজোপা গছৰ পৰা আমি এতিয়া বহুত উপকাৰ পাওঁ চাবলৈ গ'লে অ ফলটোতো বহুত আছে মধুআমতটো এতিয়া কথাটো কৈছো ভিটামিন আছে আৰু ইয়াৰ ধৰ বহুত প্ৰকাৰও আছে দিয়া চন উম এতিয়া আৰু ৰঙা আছে, বগা আছে তেনেকৈ এ গ'লে মুঠতে মই জনামতে আৰু এশ পঞ্চাচটা প্ৰজাতি হেনো মধুুৰ আমে আছে। কিন্তু আমাৰ ইয়াত ধৰা ইমান বেছি মানে সেই এইটোয়ে চলে বগা আৰু ৰঙাটো যে আমাৰ ইয়াতো তেনেধৰনে চলি থাকে আৰু আমি জানো ন। কিন্তু ইমানবোৰ চিনি নাপাওঁ বাৰু, তথাপিও যিমান খিনি জানিছো বুজিছো ন ভাল লাগে। সেইকাৰণে মানে মই বেলেগ ফলহা খোৱাতকে এই মধুৰিআমটো ঘৰতে থকা যিহেতু বা একো মেডিচিনো ব্যৱহাৰ কৰা নাযায় ন। সকলোৱে উপকাৰ হয় উম। মই খাওঁ সেই ল'ৰা ছোৱালীকো দিওঁ বাৰু।
অ অ।
খাবাচোন খোৱা বা অ ল'ৰা ছোৱালীক আৰু পাত টো উম চুলিৰ কাৰণে এতিয়া চুলিৰ কাৰণেও ভাল বুলি কৈছে, মধুৰিআমৰ পাতটোনো চুল কাৰণে ভাল মই কিন্তু লগোৱা নাই কিন্তু চুলি কাৰণেও ভাল বুলি শুনিছোঁ। মানে কি পিচি পেলাই লগাব লাগে আকৌ পাতো চাহ বনাইও খাই বুলি কৈছে।
অ অ মই খোৱা নাই এতিয়ালে।
অ ময়ো হোৱা নাই কিন্তু মানে কৰি। ছে আৰু যে চাহ বনাইও খাব পাৰে মানে পাতটো সিজাই পেলা উম। উম চাহৰ নিচিনাকে খাব পাৰি।
উম উম আমাৰতো ঘৰতে আছে মধুৰিআম।
অ প্ৰায় থা। কেই দিয়া আমাৰ গাঁৱত ন মধুৰিআমৰ এতিয়া সেইটো ছিজনে আৰু। মধুৰিআমৰ ছিজন উম ঘৰৰ সা সুৰ নিদিয়া বস্তু। অ এই যিমান তুমি কিনি অনাত। অ যিমানে তুমি নানা সেইটোতকে কিন্তু ঘৰতো নিচিনা নহয় ন।
হয় ঘৰতো খাব লাগে কিনি অনাতো তাত মানে ঔষধ দিয়ে।
অ এই যিমানে তুমি নকক বা একো দিয়া নাই মেডিচিন দিয়া নাই ত। থাপিও মানে কিবা এটা নহয় কিবা এটা দিয়ে।
দিয়ে হয়।
উম খালে বুজি পোৱা যায় নহয় ধৰা কিমান। কি কেনেকুৱা বস্তু খোৱাতো বুজি পোৱা যায় ন।
এ সোৱাত। টো বেলেগ আৰু। ঘৰুৱা খাই।
অ ঘৰুৱা সোৱাদটো বেলেগে মানে খাওঁতে বুজি পোৱা যায়। ইয়াত কিবা কেমিকেল আছে নে। কি নাই বুজি পোৱা যায় উ আমাৰো আছিলে এজোপা আমাৰ মানে। কি এই বগাটো আছিলে।
অ অ।
অ এ ধ এনে খাই ভাল লাগে কিন্তু যেতিয়া মানে অধি। ধীক বৰষুণ হয় নহয় এই মিঠাটো মানে নাইকিয়া হৈ যায়গে।
অ।
উম বৰষুণ বেছি পৰিলে বেলেগ। হয়নে নাই নাজানো কিন্তু আমাৰ ঘৰত মানে যিজোপা আছিলে।
উম উম।
থম লাগোঁতে মানে ইমান ধুনীয়া লাগে খাই মিঠা একদম সোৱাদটোৱে বেলেগ। কিন্তু সেই লাহে লাহে যেতিয়া বৰষুণ একাঠিকে। পৰি থাকে নহয় তেতিয়া মানে কি মিঠাটো নাইকিয়া হৈ যায়গে।
উম উম এই পোক ধৰে বেছি মিঠাই বিলাক। পোক ধৰে নেকি।
অ পোক হয় পোক হয় মানে বে। ছি যদি পকি যায়গে অ তেতিয়া মানে হেৰি পোক হয়।
সে কৰি পেলাই।
অ আৰু মানে খাই কি চৰাই বিলাকে ভাল পায় ন খাবলে।
উম।
তে মানে বেছি খায় আৰু ঘৰত এনেও। কল গ এজোপা থাকিব লাগে কাৰণ মানুহে শোৱাৰ উপৰিও চৰাই চিৰিকটি। তিয়া ধৰা কথাটো কৈছো খাবলে সুবিধা পাই ন অ। সিহঁতে খোৱা দেখিলে মনটো ভাল লাগে দিয়াচোন চৰাই চিৰি ক। টি এনেও মাত এনেও শুনিব লাগে হেনও ৰাতিপুৱা সময়ত উম। চৰাই চিৰিকতি অহাটো ভাল বুলি কয় কিন্তু সেই এনেইতো ন। ন, ঘৰত যেতিয়া কিবা এটা পাব তেতিয়াহে সিহঁতে আহিব।
হয়, অ অ।
উম, ফল হওক, ফুল হওক, কিবা এটা থাকিলে তেতিয়া সেই তো লগতে মানে সিহঁতেও আহে আৰু।
আহে।
তোমালোকৰ ফালে বৰষুণ পৰি আছেনে?
বৰষুণ নাই পৰা এনে ডাৱৰীয়া অলপ হৈ আছে। বৰষুণ নাই। এই গৰম গৰমটো আহিছে গুপগুপনি গৰম এটা ধৰি আছে।
অ। পানীতটো পোৱাগে নাই আৰু ন?
উম বৰষুণ নাই।
অ। মই ইমান দেখিছো একদম পানী মানে হেৰি হৈছে যে।
অ অ, আমাৰ ইফালেহে নাই পানী।
অ। পানী লাগে বাৰু এতিয়া ন?
উম খেতি খেতিৰ চিজনত খেতি ধানত দিব লাগে। বৰষুণেই নোহোৱা হৈছে।
অ। খেতিয়কৰ কাৰণে এইকেইদিনত অলপ লাগে পানী। কাৰণ সময়তো খেতি কৰাৰ সময়।
এ আনাৰসৰ হাইটোও ভাল দিয়ক। আনাৰসটো যে কোহপাতটো ঔষধত লাগে। এই নিমনিয়া হলে বা তা আই জ্বৰ উঠিলে যে আইজনী যে হেৰি কৰে ঔষধ দিয়ে, তেতিয়া সেয়া আনাৰসৰ কোহপাতটো ঔষধ ঔষধত দি দিয়ে। সেই মানিমুনি, তাৰছতে আকৌ, এয়া হেৰি কোহপাত দিয়ে, এইয়া আনাৰসক কোহপাত। আৰু অ আৰু তিনিটামান বস্তু দিয়ে, বমানিমুনিতো আছে।
অ অ অ। কি পিচি পেলাই খুৱাব লাগে?
অ পিচি পেলাই খুৱাব লাগে। সেইটো আইজনী হিচাপত আৰু, তেতিয়া মানে এই বসন্ত যে, সেয়া নোলাই ভাল হয়, ওলালে তাৰমানে নাইকিয়া হৈ যায় ভাল হৈ যায়। আনাৰসৰ ৰসটো। অ আৰু তিনিটা আৰু দুটা আছিল সেই দুটা মই পাহৰিছো। মই সুধিব লাগিব তাৰমানে।
অ অ। নাই মানে কি হয়, জানি থলে ভাল ন। মানে জৰ বসন্তৰ দিনত মানে এনেও টো খুৱাব পাৰি সেইটো অনটো অপকাৰ নকৰে ন, অহ
আপোনাৰ কঁঠালৰ কোহপাতটোও দিয়ে তাত।
অ' অ। এনেও খুৱাব পাৰি চাগে ন, একোতো অপকাৰ নকৰে।
অ' নকৰে নকৰে এনেও খোৱাব পাৰি। তাৰমানে খোৱাই থাকিলে, নিজৰ কাৰণে ভাল আৰু। ঘৰুৱা ঔষধ টো ঐ অপকাৰ নকৰে।
অ, আজিকালি সেই ডক্তৰৰ ঔষধ খোৱাকৈ এইবিলাকে মানে কি আ কেমিকেল উম থাকে দিয়াচোন এইবিলাক বস্তু মানে খুৱাই থাকিলে, স্বাস্থ্যৰ কাৰণে উপকাৰী আৰু। যিমানে ডক্তৰৰ ঔষধ নোখোৱাও বেমাৰতটো ভাল হয়, কিন্তু সেই ভিতৰি ভিতৰি মানে আকৌ বেলেগে হেৰি ৰয়গে ন, বেলেগ হয়গে।
অসমীয়া এ ঔষধে একো একচন নকৰে, ক্ষতি নকৰে অ।
অ।
যদি হৈ আছে ভাল হ'ব আৰু যদি হোৱাও নাই তেতিয়া আৰু মানে মানে হেৰি অসুবিধাও নকৰে।
অ', আ-ন-নহ'ব চাগে খুৱাই থাকিলে ধৰ অলপ গাটো বা জ্বৰ লাগিছে তেনেকুৱা হেই কিবা এটা হেৰি থাকিলে তেওঁ খুৱাব পাৰি চাগে ন?
উম, আমি এতিয়া জ্বৰ উঠিলে আমি এতিয়া অসমীয়া আইজোৰণী খাই লওঁ। তাৰপিছত অসমীয়া ঔষধ খাই দিওঁ আৰু তাৰপিছত যদি থিকেই হেৰি হৈ থাকে তেতিয়াহে তাৰমানে ডক্তৰৰ ঔষধ খোৱা যায়।
উম, জানো যে আৰু ক'লে আৰু কেতিয়াবা পিছত আকৌ প্ৰয়োজন হ'লে ন ঘৰতে বুটলি নিজে পিচি খুৱাব পৰা যাব। জানি থ'লে বেলেগো ক'ব পাৰিম ন, উম অ'।
মাজে মাজে মানি মানিমুনিটো খোৱা খাবই লাগে।
অ', মানি মুনিতো বাৰু বহুত হেৰি আছে অ' পেটৰ কাৰণে ভাল, পেটটো মানে চেঁচা পেলাই থাকে আৰু। পেটৰ ভিতৰত বেমাৰ আজাৰ নহয় বুলি কয়, কাৰণ এইবিলাক ঔষধি গুণযুক্ত বস্তু ন! এইবিলাক এনেও ল'ৰা ছোৱালী খোৱাই থাকিব লাগে বা আমি ডাঙৰেও খাব লাগে। একো অপকাৰ নকৰে বুলি কৈছে উম এনেই বাৰু হেৰি খাই কিন্তু এইটো গম পোৱা নাছিলো এতিয়া তুমি ক'লা যে ভাল লাগিচে তথাপিও।
অ', তাৰমানে আমি আমাৰ হ'লে মানে অ' আমাৰ হ'লে তাকে খুৱাও। প্ৰথমতে সেয়া খাই লওঁ তাৰ পিছ পিছতহে যাওঁ ডক্তৰৰ তাত পিছতহে যাওঁ অ'।
অ', অ', ভালেই দিয়া, ভালেই কৰিছা আকৌ ক'লা মোৰ পৰা আকৌ বেলেগে জানিব পাৰিব ন! কথাটো অ' মইও আকৌ বেলেগক ক'ব পাৰিম তে
ক'ব পাৰিবা।
উম, উম ক'লে আকৌ বেলেগৰ উপকাৰ হ'ব অ' এতিয়া কিমান হৈ থাকে ন।
অ'।
অ', দিয়া।
উম, উম হ'ব দে ৰাখিছো নহ'লে ন উম।